আচ্ছা।
মই এইয়া, পাছফালে বহি আছোঁ। তুমি?
মই এইয়া এনে আছোঁ, কি কৰিবানো? কিবা কিবি খালা নাই? মই ৰাতিপুৱা খালো।
কিহে খালা?
উম। ভাত, তোমাৰ সেই দালি।
উম।
তাৰ পাছত আকৌ এই, কুন্দল নে পটল জানো।
অ।
টেঙা টেঙাটো যে।
অঁ।
সেইটো ভাজি।
কুন্দুলি সেইটো কুন্দুলি।
অ।
ক'ত গৈছা, ক'বাত আছা নেকি?
নাই, ক'ত যাবা নো ঘৰতে আছো। মাহত নাই। আহিবহে কাইলে।
আচ্ছা।
উম।
পনীৰ বনাইছে ঘৰত। তাকে পনিৰ খাওঁ বুলি ভাবিছোঁ আজি।
কোনে বনাইছে?
ঘৰত বনাব আৰু মানে আনি থৈছে আৰু।
অ।
তাকে ভাবিছো। বনাব লাগিব পনীৰ।
কেনেকে বনাবা?
পনীৰ ধুনীয়া উম, প্ৰথম পনীৰ আৰু কি? প্ৰথমতে পনীৰখিনি একদম তেলত ফ্ৰাই কৰিবা ধুনীয়াকে, পিচ পিচ কে কটাটো। তেলত ফ্ৰাই কৰি পেলাই তুমি কি কৰিবা, হেৰি কৰিবা। কিহৰ লগত বনা তোমাৰ নিজৰ লগত কথা আও।
উম।
প্ৰথমতে তুমি তেনেকে হেৰি ফ্ৰাই কৰিলে পনীৰটো, তাৰ পিছত পনীৰ কৰি পেলাই ফ্ৰাই কৰি তেল দিলা, সেই পনীৰ খিনি উঠাই পেলাই। কাঢ়ি পেলাই তাৰ পৰা।
উম।
চত তেল দিলা। তেল দিয়াৰ পিছত ধুনীয়াকে পিঁয়াজ দিলা।
উম।
পিয়াজ দিয়াৰ পিছত পূৰা হেৰি কৰিলে, কৰিলে, কৰিলে তাত আদা নহৰু অকণমান দি দিলা।
তে।
আদা নহৰু অলপ দিয়াৰ পিছত তুমি ধুনীয়াকে লৰাই থাকিবা লৰাই থাকিবা। তেতিয়া অকমান হেৰি গলিব ন পিয়াজটো। এতিয়া তুমি বিলাহী কাটি থোৱা বিলাহী দি দিবা।
অ' অ'।
দেই।
অ'।
বিলাহী দিয়াৰ পাছত তুমি লৰা বা নিমখ দি দিবা হালধি দি দিবা! হৈ নাযাওঁক কিয়!
অ'
দেই!
অ' অ'!
তাৰপিছত গেভী নিচিনা যেতিয়া হৈ যাব! তেতিয়া তুমি সেই ভ ফ্ৰাই কৰি থোৱা পনীৰ খিনি তাতে এটা দি! দিবা
অ'
কহাই কৰি থোৱা পনী খিনি তাত যেতিয়া দি দিলা আৰু ধুনীয়াকে! লৰাই থাকিবা লৰাই থাকিবা লৰাই থাকিবা অলপ এ যেতিয়া সিজিব!
উম!
একে একদম ওপৰত দম এনেকে হেৰি ধনিয়া পাত যে
উম!
ধনিয়া পাত অলপ চটিয়াই দিবা তাপিছত একদম ধুনীয়াকে একদম বাঢ়ি দিবা দেই আৰু? পনীৰ হৈ গ'ল আৰু খাব পৰা বহুতে বেলেগ ধৰণৰ! ব বহুতে বেলেগ বেলেগকে বনায়!
অ' অ'!
বনাাব লাগিব কিবা এটা কৰি!
কি বস্তু?
ৰাজমা হ!
অ' ৰাজ মাহ লগতো ভাল লাগে! মই বনাই পোৱা নাই বাৰু ৰাজমাহ!
উম! ভাল লাগে খাই?
উম! পনীৰ কিনি অনাতকে ঘৰত বনোৱাই ভাল! ঘৰত বনালে বহুত ভাল লাগে!
উম!
কঠা ল মুচি!
কঁঠাল মুছি নেজানো! পনীৰ জানো!
মই জানোই আ
কঁঠালাৰ মুচি কেনেকৈ বনায়
মানে কথালো ল'বা
কঁঠালতে ডাঙৰ কথা হলে সৰু কঁঠাল ডাঙৰ কথা হলে সৰু কঁঠাল
এই বেলেক গুটি বিলাক ডাঙৰ হলে বেয়া
কঁঠালৰ মুচিটো সৰুটো
সৰুটো অকণমানিকে হব লাগে
অ', দে তাৰপিছ
তেয়া হ'ব লাগে তাৰপিছত তোমাৰ মানে তোমাৰ পাঁচ ছশাহ মান হ'ব তিনিগ মান হ'ব লাগে আৰু মানে আধা কেজি মানে তাৰ পাছত লবা তাৰ পাছত ধুনীয়াকে ধুই মেলি লৈ কাটিওোৱা কাটিব লাগিব নে টুকু টুকুকে
অ',
তাপা কাটি মেলি তোমাৰ এনেকে থৈ দিবা কিবা তাত দিয়া দিয়া, হা?
বইল কৰিব লাগে নি?
অ, ৰ'বা পাতিবা কে পাতি পেলাই তাত খিনি বইল কৰি ল'বা।
উম।
তাৰপা বইল কৰি দিবা বইল কৰি পেলাই কঢ়ি থৈ দিব, তাৰপিছত কঢ়ি থৈ আকৌ কৰ খেতে তেল চেল দিবা।
উম।
তাপা আদা নহৰু পিয়াজ এইবিলাক চব তুমি পেজ বনাই ল'বা।
অ।
তাৰপৰা পেজটো বনাই লৈ পেলাই তাত দি দিবা, কেৰালা তেলত দি দিবা।
উম।
তাৰ পিছত তেলত দি লৈ পেলাই তোমাৰ হেৰি মচলা খিনি মছলাটো দি দিবা তাৰ পৰা মছলাটো দি পেলাই অলপ ভাজি থাকিবা।
অ'।
তাৰপা হেৰি কঠাল খিনি যে থাকিব।
উম।
শুনিছা নাই?
শুনি আছো।
অ', তাৰপৰা সেই ভাজি থোৱা সিজাই থোৱা কঁঠাল খিনি তাত দি দিবা। তাৰপা লগতে আলুও দি দিবা।
অ।
আলু চালু দি পেলাই হেৰি কৰি থাকিবা, ভাজিবা।
উম।
তাৰ ভাজি পেলাই তোমাৰ হেৰি অলপ দেৰি হোৱা পিছত অকমান সিজি পেলাই দেখিবা নহয়। সিজাটো অকমান, তাৰপা অকমান অ', তাৰপা তাতে নিমখ দি দিবা তাৰপা ঢালি দিবা সি মাজত যে দিয়ে যে সেইয়ত
উম।
এ তেল চেলৰ লগত যে দি দিয়ে তেতিয়াই দি দিব লাগে।
অ'।
তাৰ পিছত তোমাৰ সেই ঢাকি থ'বা, ঢাকি পেলাই অকণমান সিজাই দেখিলে পানী অকণ দি দিবা।
উম।
তাত পানী দি পেলাই আকৌ ঢাকি থৈ দিবা।
উম।
থাকি থৈ পেলাই তোমাৰ লাষ্টত এই হেই মছলাটো যে পাই যে।
কিটো?
এই বনাই খোৱা পিছত যে মছলা এটা যে দিয়ে যে, বস্তুবিলাকৰ গোন্ধ অ', গোন্ধটো ধুনীয়া হ'বলে যে দিয়ে।
উম।
সেইটো দি দিবা তাৰপিছত একদম ধুনীয়াকে কোঁৱালী ঢাকি থৈ দিবা হৈ গ'ল।
আটচ্ছা, তে বনাব জানা তেতিয়া।
কঠাল মুচি ৰেডি হৈ গ'ল তাৰ পাছত।
খাব ভাল লাগে ন।
খাবলে এ হলেও মানুহে আকৌ মাংস নিচিনা লাগে হলেও মাংস নিচিনা নালাগে আৰু।
অঁ।
এই কাষৰ যে সেইটো যে শিঙৰা যে ওলাই। এইবিলাক কিছুমানে গুচাই আৰু কিছুমানে হেৰি নকৰে যে বকে নাকাটে যে।
উম।
উম মই খায় ভাল নাপাওঁ বৰকে।
উম।
ডাঙৰকে।
মই পনীৰ বনাবহে জানো তাকো ঘৰতে।
অঁ এইবাৰ কঁঠাল মচি খাবলে নেপালো। এইবাৰ মানে কঠালৰ মচি খাবলে নেপালোঁ।
উম, কঠালৰ মচি খালে ভাল স্বাস্থ্যৰ কাৰণে।
মঙহ ভাগ খোৱা নে?
মই কঠালৰ মুচি খাওঁ, আমাৰ বৰমায়ে মায়ে বনাব নাজানে আকৌ।
উম তুমি মোক তুমি শিকায় দিবা আকৌ।
শিকাব লাগিব। মই কঁঠালৰ কঁঠালৰ একোৱেই বনাওঁ, কিন্তু পকা কঁঠালো খায় বেয়া পাওঁ মই।
অঁ মই ভাল পাওঁ খায়।
উম মই কেঁচা কঁঠাল খাওঁ বাও।
গৰমত খায় লৈ পেলাই তুমি
হয়।
কঠাল গৰমত খালে আও
উম।
থাকিব নোৱাৰো আও গৰমতম
উম।
উম।
তোমাক পনীৰ বনাবলে শিকাম এতিয়া।
অঁ।
পনীৰবোৰ যে বনাই যে ঘৰতে যে তুমি পনীৰ বনাব পাৰিবা।
অঁ।
গম পাইছা নাই? গাখীৰ থাকে নহয় গাখীৰ যে মানে মেইন ব পনীৰ বনোৱা বস্তুটোৱে হৈছে গাখীৰ।
উম।
গাখীৰ একদম গাখীৰ প্ৰ'টিন চটিন থাকে ন
উম উম।
এই একদম পুৰা গাখীৰ আ গাখীৰ একদম আনি লবা এক দুই লিটাৰ। দুই তিন লিটাৰ আনি ল'বা একদম পোৰা।
অঁ।
তাৰপিছত আনি পেলাই তুমি একদম পোৰা পগাবা গৰম কৰিবা। গৰম কৰি থাকিবা কৰি থাকিবা যেতিয়ালৈকে উতলি উতল নাহে ন গৰম কৰি থাকিবা। ফুলি যায় যে।
উম উম।
উম তেনেকে সেই যেতিয়ালৈকে গাখীকন উতলে তুমি নেমু কাটি থ'বা, নেমু পোৰা ৰস থকা নেমু।
উম।
নেমু এটা একদম পোৰা ৰস থকা নেমু এটা হেৰি কৰি পেলাই তুমি একদম কৰবাত চেপি লবা।
উম
পানীত অকমান মিলাই পেলাই একদম পুৰা ব্ৰাছ কৰি আনিবি তাৰপিছত তুমি গোটেই গোটেই যেতিয়া একদম হে হব ন তেতিয়া তুমি একদম লাহে লাহে একদম হেৰি কৰিবা এইটো কি আছিলে উম সেইখিনি লৰাই লৰাই লৰাই লৰাই একদম তাত নেমু ৰসকণ দি দিবা
উম
নেমুৰ ৰস অসণ দিলে তেতিয়া গাখীৰটো ফাটি যাব
উম
তেতিয়াহ'লেদম ত লডা লা থাকিব
অ
লডা হৈ হৈ যাব ন ফটা গাখীটো
অ অ
তেতিয়া তুমি ফেহুৰ নিচিনা হৈ যাব মানে তেতিয়া এড তুমি কি কৰিবা এই আনিবা নহয় আনি পেলাই এই হে কি কয় এইটো কটন কাপোৰ যে পানী পানী অকণমান শুহিব পৰা সেই পানী শুৰিব পৰা কটন কাপোৰ এখনত তুমি সেইখিনি বাকি দিবা
অ
বাকী কেনে পেলাই তাতদম তুমি লাহে লাহে একদম পুৰা চেপি দিবা মানে পানীতো যাব লে মানে গৰম হৈ থাকিবা ন কিবা ন ধৰিপেলাই তেনেকে চেপি দিবা যেতিয়া পানীটো গৰমে গৰমে কৰিব লাগিব
উম উম
পানীটোৰ পূৰা চেপি চেপি চেপি চেপি তেন্তে পানীটো অল অকণমান অকণমান নোলোৱা হৈ যাব ন তাৰপিছত তুমি একদম সেই কাপোৰখ একদম পৰা একম একদম পকাই দিবা টাইচ কে টাইট কে
অ অ
তাতকে পকোৱাৰ পিছত তুমি একদম লাহেকে একদম কিবা এটা বাতি চাতি পি কাঁহি চাহি মানে আকৃতিত দিব কাৰণে তুমি একদম হেচি হেচি তেনেক গল কৰি দিব একদম ৰুটিৰ নিচিনা একদম গল কৰি দিবা হেচি হেচি
উম
পনীৰ চাইজটোত মানে যিমানটো টুকুৰাটো লাগে সিমানটো চাইজত মানে হেঁচী দিবা সিমানটো চাইজলৈকে
অ
হেচি হেচি হেচি পূৰা দাতকে বান্ধি আন তাইতকে তাৰ ওপৰত কিবা এখনঢাক কি পেলাই ফ্ৰিজত থৈ দিবা নহয়
অ
থৈ পেলাই পাছদিনাখন ত উলিয়াবা ধুনীয়াকে
উম
সেই বিলাকক খুলি চাব একদম পুৰা একদমম ধুনীয়া হৈ থাকিব সমানম টান টান হৈ থাকিব একদম তাৰপিছত তাতম পৰা ধুনীয়াকে একদম এক এনেকে কাটিবা একদম পণীৰ জোখত পনীৰ জোখত কাটি লাহে লাহে লৈ কাটি কাটি
উম
এতিয়া ধুনীয়াকে হ'ব ন
উম।
ত বহীকৈ আহিলে তুমি তোমাৰ তেলত একদম ফ্ৰাই কৰি দিবা।
অ।
তেলত ফ্ৰাই কৰি ৰই একদম ধুনীয়াকে তেলত ফ্ৰাই কৰি কৰি ফ্ৰাই, কিছুমানে ফ্ৰাই নকৰাকৈও খায়।
উম।
কিছুমানে ফ্ৰাই কৰি খায়।
উম।
ইমান ধুনীয়াকে ফ্ৰাই কৰি আৰু যদি পনীৰ বনোৱাও বাটাৰ পনীৰো বনাব পাৰা, বহুত বিভিন্ন ধৰণৰ থাকে নহয় মটৰ পনীৰ বাটাৰ পনীৰ তেনেকুৱা একদম ধুনীয়াকে বনাবা। বনাই খাবা।
উম, কল পচলা জানানে?
কলপচলা নাজানো, কলপচলা কেনেকুৱা?
নাজানা?
উমহু।
কলহ অকমান নি যে কল গছ যে ওলাওঁ পুলি ধুই যায়।
উম ভীমকলৰ।
কল তেনেকুৱা কথা নাই এ দি টি কলৰ তাৰপিছত আনি পেলাই হা
ভীমকলৰে খায়।
অ তাৰপিছত আমি তোলাই তিবা এনেকাই এই যে ওপৰত যে হেৰিবিলাক যে থাকে চু এইবিলাক যে আহবিলাক যে থাকে। সেইবিলাক উতাব লাগে, পেলাই ধুনীয়াকে চাফা কৰি ল'ব লাগে। মিহি মিহিকে কাটিব লাগে।
উম।
তাৰপিছত তোমাৰ সেই তেনেকে থাকিব লাগে ত তেলত হেৰি দিব লাগে এনে পাঁচফোৰণ। ত পিয়াজ চব দিব লাগে।
অ।
তাৰ পিছত সেই আলু দিব যে আলুটো ফাচিক ভাজি লৈ
উম।
ভাজি ল'ব লাগে তাৰ পিছতে সেই কল পচলাখিনি দিব লাগে।
অ।
তাতে তা হালধি দিব লাগে, নিমখ দি পে ধুনীয়াকে লাব লাগে।
উম।
লৰাই পেলাই তোমাৰ হেৰি এই জুলকীয়া - চুলকীয়া কেঁচা জলকীয়া।
উম।
চলাই দি দিব লাগে তাৰ পিছত আৰু তেনে তাকে ভাজি ভাজি তাৰপা অকমান দেৰি ঢাকি থৈ দিব লাগে তাৰপিছতে হৈ গ'ল।
খাবলৈ কেনেকুৱা লাগে?
খাবলে বেয়া নহয় ভালেই। এ ৰঙালাও লগতে ভাল, ৰঙালাও। উম ভাল।
কলপচলা।
উম ভাল লগৰ লৰা লগতে গলা নহয়
উম বনোৱা পাচলিবিলাক খুব খাই ভাল লাগে আৰু যেনেকে কলমৌহ চেংমৰা এইবোৰ
সেইবোৰ খাই পোৱা নাই
কলমৌ চেঙমৰা খাবলৈ বহুত ভাল হয় ঢেকীয়া খাইছা নাই
ঠিকে খাইছো অ
উম একদম বনৰীয়া বনৰীয়া নহয় বাৰু আৰু ভালে মানে হাবিতৰ পৰা হাবিৰ পৰা পৰা প্ৰকৃতিৰ পৰা ভাল প্ৰকৃতিৰ পৰা পোৱা ভাল খাদ্য সকলোৱে প্ৰকৃতিৰ পৰা পাওঁ হ'লেও মানে ঢেকীয়াাতো আৰু
ঔষধ নিদিয়াকে
উম
উ
বজাৰত